হেল্ল
হেল্ল কি কৰি আছা?
হেল্ল।
হেল্ল শুনিছানে?
হেল্ল মাতো শুনা পাইছা?
অঁ শুনা পাইছোঁ তুমি শুনিছা হেল্ল? হেল্ল।
শুনা পাইছনে? হেল্ল মাতো শুনা পাইছা? অ পাইছোঁ পাইছোঁ, তুমি শুনিছা?
হেল্ল।
হেল্ল শুনিছা নাই তুমি?
হেল্লৌ'
অঁ' হেল্লৌ' হেল্লৌ'
হেল্লৌ'
অঁ' শুনিছা?
এতিয়া শুনা পাইছোঁ, অঁ।
অঁ' ঠিকে আছে, কি কৰি আছা?
এনেই আৰু বহি আছো অলপ, অফিচৰ পৰা আহিলো।
উম' উম' উম'
উম'
আৎচ্ছা, চাহ খালা?
অঁহ খালো দেই চাহ খালো।
অঁ অঁ।
তুমি খালা?
অঁ' খালো খালো।
অঁ'
তাকে।
অ' আজি দিনটো কেনেকে গ'ল?
আজি সেয়া গ'ল ৰাতিপুৱা পা এনেকেই। অঁ অঁ ৰাতিপুৱা উঠিলোঁ উঠি পেলাই গা ধুলোঁ ধুই- তাপিছত ভাত খাই তাপিছতে- অঁ তাপিছত অলপ পঢ়িলোঁ, তাৰ পিছত আকৌ দুপৰীয়া ভাত খালোঁ। তাৰ পিছতে অলপ মান জিৰালো। তাপিছত সন্ধিয়া চাহ খালোঁ, তেনেকেই আৰু।
অঁ মোৰো এনেই গ'ল আৰু ৰাতিপুৱা উঠিলো। আকৌ যোগা কৰিলো।
অঁ'
তাৰ পিছত আৰু ব্ৰেকফাষ্ট বনালো। আৰু অফিচত গ'লো সেইটোৱে, মই মই মানে- অঁ কোৱা।
কি কি কৰে, আপুনি যোগৰ- প্ৰাণায়ন কৰে নে এনে শাৰীৰিক?
অঁ মই প্ৰাণায়ম কৰো, এতিয়া আৰুচ- এইটো যে, সূৰ্য নমস্কাৰ হয় আমাৰ যে সূৰ্য নমস্কাৰ হয় এইটো কৰোঁ বহুত ভাল হয় অঁ। তুমি কৰা নেকি যোগা?
অঁ মই কৰোঁ।
আৎচ্ছা। তোমাৰ এনেই মানে আহ' কেনেকুৱা যোগাও কৰা? আৰু এইটোৰ গুৰুত্ব তোমাৰ কি লাগে? যে যোগাটো-
আমাৰ দৈনিন্দৰ জীৱনেৰ এইটো মানে- হেল্লৌ' অঁ অঁ শুনিছোঁ শুনিছোঁ, হয় হয়।
চ' কি লাগে তোমাৰ মানে যোগাটো কৰিব লগা হয় নে উম' কোৱা।
বহুত বেছি মানে আমাৰ শৰীৰৰ কাৰণে বহুত বেছি প্ৰয়োজন, কাৰণ- এতিয়া আমি বহুত সাৰযুক্ত খাদ্য খাই আছোঁ ন, - গতিকে আৰু মানুহৰ বহুত বেছি বেমাৰ আজাৰ সমূহ হৈ আছে। গতিকে মানে যোগটো কৰি থাকিলে আমাৰ বেমাৰ আজাৰবোৰৰ পৰা অলপমান সকাহ পোৱা যায়।
অ অ। সেইটোৱে।
আৰু সাৰ আৰু মানসিক স্বাস্থ্যৰ কাৰণেও বহুত বেছি ভাল হয়।
অ অ।
আমাৰ সকলো ধৰণৰ বেমাৰৰ কাৰণেই ভাল।
অঁ অঁ।
অ। আমি প্ৰাণায়ামসমূহ কৰিলে আমাৰ উশাহ নিশাহৰ যিবোৰ আমাৰ চাইনাছ বুলি। কয় কিছুমান বেমাৰ চাইনাছৰ নিচিনা বেমাৰসমূহ সেইবোৰৰ নাইকিয়া হয়। উলু আমিছে অঁ। আমাৰ মানে পৰিৱেশটো আজিকালি বহুত দূষিত হৈ গৈছে ন। গাড়ী মটৰৰ পৰা বহুত ধূলি চুলি ওলাই সেইবোৰৰ পৰা পৰিৱেশ বহুত দুখ। দূষিত হৈ গৈছে তাৰ ফলত আমি মানে এইবোৰ ব্যায়ামসমূহ কৰিলে আমাৰ। অঁ সুস্থ হৈ থকাৰ মানে সম্ভাৱনা থাকে আ আমি বেছিদিন জীয়াই থকা পাৰোঁ। অঁ অঁ অঁ
এইটো কাৰণে কিন্তু যৌগটো বহুত। ভাল লুকটো কৰিলে কিন্তু এইটো নহয়। সেইটোয়ে, তুমি কিমান দিনৰ পৰা কৰি কৰি আছা মানে?
মই, মই অ' এমাহমান শিকিছিলোঁ।
আতচা।
তাৰপিছতে প্ৰায় এবছৰমান হ'ল।
অঁ মই মানে এনে শিকা নাই অ' মই টিভিৰ পৰা চাই পেলাই কৰিছোঁ।
উম' উম তাইকে অ অ হয়, হয়, হয়। আৰু আৰু কি কি কৰে আপুনি? খুজকৰ।
মই যোগৰ চাওঁক, মই মানে এইটো কৰোঁ এইটো সূৰ্য নমস্ক। সেইটো আছে নহয়, এইটো বহুত ভাল, কিয়নো এইটো ভাল। এইটোৰ মানে কি হয়, সূৰ্য নমস্কাৰত আমি বাৰটা যৌগচনৰ মানে। এটা সংমিশ্ৰণ হয় নহয়। তৌ আমি ভাবো যে আমি এটাই কৰি আছোঁ, কিন্তু তাতে কি হয়? আমাৰ বাৰটা মানে যৌগাচন তাতে এড হৈ আছে। চৌ এইটোৱে, এইটো বহুত ভাল হয় যৌগাচনটো। সূৰ্য নমস্কাৰটো মানে কৰি কৰিবই লাগে। মানুহে যদি এ এন এ মানে এদিন যদি এ তিনিবাৰো সূৰ্য নমস্কাৰ। টোত টো কৰে।
উম' হয়।
তথাপিও বহুত ভাল, কিয়নো তাতে বাৰটা যৌগাচন কৰি আছে।
উম' উম'।
সেইকাৰণে, আজিকালি ইমান ব্যস্ততা নহয় মানুহৰ। সময়ে নাই, সেইকাৰণে মই এইটো ভাবো যে মানুহে যদি অলপ। অলপমান ৰাতিপুৱা সময় ওলাই পেলাই তিনিবাৰ বা পাঁচবাৰ বা সাতবাৰ অকল খালি সূৰ্য নমস্কাৰটোয়ে সদায় নহয়, বহুত ভাল হ'ব।
উম' সকলোখিনি সুবিধা পাই যায় ন অ অ তাতে এটা এটাতে সকলোখিনি খিনি পায় যে কেইবাটাও থাকে অ সেইটোৱেতো যে বাৰটা মান থাকে ন
উম'
উম বাৰটা একেলগে থাকে।
অ
যোগ বাৰটা যোগ হয় অ
সেইটোৱে আৰু মানে মই যিটো মানে এটা বস্তু চাবা যেতিয়া আমি যৌগাচন যৌগচন কৰোঁ নহয় তেতিয়া কি হয় আমি যেতিয়া মানে এইটো উশাহ নিশাহ লওঁ নহয়, এইটো কিন্তু বহুত
তাতে মানে গুৰুত্ব দিব লাগে এইটো যদি ভালকে কৰি পেলাই আমি যদি কৰিব পাৰো তেতিয়া কি হয় আমি মানে আৰু ভাল এইটো ফল পাব পাৰো না সেইটোৱেই
হয় উশাহ নিশাহৰ বহুত গুৰুত্ব আছে যোগাসনাত
সেইটোৱে আৰু আৰু তুমি কি কি কৰা
আৰু মই প্ৰাণায়ামত অনুলোম বিলোম কৰো
অ অ
তাৰপিছতে আৰু তেনেকে মই সূৰ্য্য নমস্কাৰটো কৰোঁ
অ
সূৰ্যৰ নমস্কাৰটো ভাল হয় আৰু তাৰপিছতে তেনেকেই কৰো অ
ময়ো কৰো মই অ মই মানে এইটো কৰো কপাল ভাটি অনুৰোম বিলোম এইটোতো থাকে অহ অ আৰু সূৰ্য নমস্কাৰটো কৰোঁ
উম উম
সেইটোৱে
তাকে অ
আৰু মইতো মই এইটো কওঁ যে সৰু পৰা সৰু ল'ৰা ছো ছোৱালীও কৰিব লাগে
হয় হয় সৰুৰ পৰা সকলোয়ে কাৰণে এইটো উপযোগী হয় সৰুৰ পৰা মহালেখি সকলোৱে কৰিব লাগে বয়োজ্যেষ্ঠ সকলোৱে ইয়াক কৰাটো বহুত ভাল
উম এইটোৱে আমাৰ শাৰীৰিক সুস্থতাৰ লগত মানসিক শান্তিও দিয়ে
হয় হয় সেইটোৱে
বহুত ভাল এইটো কৰা
আৰু আজিকালি বহুত বিষৰ বেমাৰ হৈ থাকে ন বহুত বিষ হৈ থাকে মানুহবোৰৰ কঁকালৰ বিষ হৈ থাকে হাতৰ ভৰিৰ বিষ হৈ থাকে তাৰ কাৰণেও ব্যায়াম কৰিলে বহুত সুবিধা হয়, বিষসমূহ নাইকিয়া হয়।
উম। সেইটোৱে।
এটা কথা কিন্তু। আম আম মানুহে যে জিম কৰে নহয় ঠিক আছে জিম এইটো কিন্তু ভাল এইটো মই কোৱা নাই যে বেয়া বুলি জিম ভাল, কিন্তু য যোগ টো কৰিলে কি হয় এইটো লাহে লাহে ৰিজালটো দিয়ে ফল দিয়ে, কিন্তু
উম, উম।
যেনে মই অ', অ', মই যেতিয়া কলেজত আছি ছিলো তেতিয়া মানে বহুত শকত আছিলো দেই। ঠিক আছে মইএবাৰ ভাবিছিলো মই জিমে জইন কৰি দিও নেকি। তাৰপিছত কি হ'ল মই মানে জিম আৰু নগ'লো। ঠিক আছে জইন কৰা নাই তেতিয়া পৰা মানে ইষ্টা আগৰ পৰা কৰিছিলোঁ কিন্তু মাজত মা মোৰ অলপ হৈছিল মই কৰা নাই সেইকাৰনে যোগাটো তাৰপিছত আকৌ ষ্টাৰ্টত কৰিলোঁ।
উম।
এতিয়া মানে এটা বস্তু চাবা ইমান ভাল শাৰী ৰিক আমাৰ মানে হৈ যায় নহয়। আমাৰ পুৰা স্বাস্থ্যটো ভাল হৈ যায়। আজিকালি যে পটতকে খং উঠি যায় নহয় কথা কথাত। অ'।
মানুহৰ আজিকালি, আজিকালি মানে বহুত এংগাৰ ইছুজ থাকে মানুহবোৰৰ। অলপ, অলপ কথাতে খং উঠি যায় মানুহবোৰৰ। এনজাইটি থাকে, ডিপ্ৰেছন থাকে। এইসমূহৰ পৰা মানে, যোগ কৰিলে নাইকিয়া হ'ব পাৰে মানে। কমিব পাৰে। এংগাৰ ইছুচবোৰ কমে।
অ'।
অ'। মানুহৰ মনবোৰ অকণমান দ সতেজ হয়। শান্ত হয়।
সেটোৱে।
তাকে আৰু যান্ত্ৰিকপৰ পৰা যান্ত্ৰিকতাৰ পৰা অলপমান দূৰত থাকিব পাৰিম।
অ'।
এনি টাইম, এনি টাইম আজিকালি মানুহে ফোনটো লৈ ব্যস্ত হৈ থাকে ন'! অলপ টাইম সময় মানে, অকল নিজৰ লগত ব্যস্ত থাকিব পাৰে। নিজক সময় দিব পাৰে।
অ', এইটোৱে। ৰাতিপুৱা আৰু অলপ সময়টোতো নিজৰ বাবে দিবয়েই লাগে। স্বাস্থ্যৰ আগত একো নাই। স্বাস্থ্যটোৱে মেইন। আমাৰ যদি স্বাস্থ্যটো ভাল থাকে, আমি সকলো বস্তু কৰিব পাৰিম।
অ', হয়, হয়।
স্বাস্থ্য ভাল থাকিলে আমি নিজকে চাব পাৰিম। আমাৰ মানে চব বস্তুৱে। স্বাস্থ্যটোৱে যদি ভাল নাথাকে আমি কেনেকে কি কৰিম?
হেয়া।
এটোৱে।
পঢ়া-শুনাতো বহুত সুবিধা হয়।
অ', বহুত বহুত অ', আমাৰ মনোযোগ বাঢ়ি যায়।
মনোযোগ বাঢ়ে, ধৈৰ্য্য শক্তি বাঢ়ে।
উম।
আৰু মনত ৰখাতো সহায় কৰে।
সহায় কৰে, অঁ। টোৱে। আৰু
হয় হয়।
অঁ কোৱা, শুনি আছোঁ। শুনি শুনি পাই আছোঁ কোৱা।
সেইখিনিয়ে অঁ। আৰু আমাৰ মানে বহুত ডিচিপ্লিন কৰে। এইখিনিয়ে বহুত নিয়মানমানুৱৰ্তী টানে।
উম।
আমাৰ এই চব কামবোৰ ডিচিপ্লিনত যায় আৰু। ৰাতিপুৱা উঠি মানে ব্যায়াম কৰা, কৰিলে, সোনকালে উঠিলে
এইটোৱে অঁ, এইটো কিন্তু অঁ, আমাৰ ডিচিপ্লিন আনে।
কাৰণেও আমি খোজ কাঢ়িব পাৰোঁ। খোজকাঢ়িলেও আমাৰ বহুত সুবিধা হয়।
অঁ অঁ। খোজকাঢ়িব লাগে, এটো যে ৰাতিপুৱা একদম অঁ, ব বতৰটো যে থাকে, বতাহ তাতে পাই। এইটো বহুত ভাল।
হয় অঁ, ৰাতিপুৱা সতেজ বতাহাবোৰ মাৰি থাকে ন, সতেজ বতাহাবোৰ আমাৰ শৰীৰৰ কাৰণে বহুত ভাল হয়।
বহুত ভাল, এইটোৱে।
খোজকাঢ়া বহুত সুবিধা আছে, খোজকাঢ়িলে বিষৰ বেমাৰসমূহ নাইকিয়া হয়।
অঁ আৰু আজিকালি যে ইমান এইটো ডায়বেটিছ হৈ আছে এইবোৰো ঠিক হয়।
অ ডায়েবেটিছ, ডায়বেটিছ আৰু হাই প্ৰেছাৰ খুব বেছি হয় মানুহৰ। যোগাসন যোগাসন কনমান খোজকাঢ়িলে বা প্ৰাণায়াম সমূহ কৰিলে এই সকলো বেমাৰৰ পৰা মানে অ পৰিত্ৰাণ পাব পাৰি।
উম। ঠিক আছে দিয়া তেন্তে ৰাখো আজি, ঠিক আছে দিয়া অঁ অঁ।